হেল্ল'।
নমস্কাৰ।
অ', কি কৰিছা?
অ', আছো ৰ'বা, এনেই আছো ৰ'বা এতিয়া তুমি আৰু অলপ ফেনৰ শব্দ শুনি আছো অলপ।
অ', এই ইমান গৰম আৰু ফেনৰ তলতে বহি আছো।
অ', ঠিকে আছে দিয়া। বাকী তোমাৰতো কোনো খবৰে নাই অ', ফোনো কৰা নাই কিয়?
মোৰ অলপ অসুখ হৈ আছে ৰ'বা। এই মূৰৰ বিষ হৈছে বহুত, উম।
অ', আচ্ছা, আচ্ছা। তুমি অলপ বেলেগত আহিবা নেকি মানে বহুত কিবা শব্দ শুনি আছো মানে, বুজিছা ন?
অ', অ', ৰবাচোন এক চেকন, মুন আহ সোণ এইফালে আহ।
বেলেগত আহিব পৰা অলপ মানে। নহলে, অ', নহ'লে আৰু চেন চেনাই থাকে যে আৰু শুনিব নোৱাৰি, কথাবোৰ বুজিব নোৱাৰি।
চেন চেনাই আচে নে, অ', এতিয়া আহিছে?
এতিয়াও অলপ চেন চনাই আছে অলপ বেলেগত আহা নাই তুমি।
মই মানে, মানে হেডফোন লগাই আছো যে এইটো কাৰণে নেকি।
অ', খুলি দিয়াচোন নহলে।
বহুত মানে শব্দ শুনি আছো মানে, মানে তোমাৰ কথাবোৰ বুজিয়ে পোৱা নাই।
এতিয়া শুনিছা?
অ', শুনিছো কিন্তু দূৰৰ পৰা আহি আছে।
দূৰৰ পৰা আহিছে?
অ'।
কিয় মই কাণতে-কাণতে লৈ আছো আকৌ দূৰৰ পৰা কিয় আহিছে? শুনিছানে এইবাৰ?
অ', ঠিক আছে দিয়া। এ মানে মনটোয়ে অলপ বেয়া লাগিছে। ৰবা তোমাৰ মই মোবাইলটোৱে চাই আছিলো। মোবাইলটো মানে চাই আ সেইটো চাই থাকোতে তোমাৰ এই যে সৰু ছোৱালী এজনীক যে ধৰ্ষণ কৰিছে যে তোমাৰ ত্ৰিশটা মান মানুহে
অ', এ যেন
এই সেইটো দি আছিলে। তাকেতো, এই সেইটো কাৰণে মানে দেখি বহুত বেয়া লাগিছে। মই নাজানো মানে চৰকাৰ খনে কিয় মানে মানে কত শাস্তি নিদিয়ে এইবোৰ আৰু এইটো মানে এটা সমাজৰ মানে এইটো বহুত মানে এটা জঘন্য অমানৱিক প্ৰয় আৰু তোমাৰ আইন বিৰোধী অপৰাধ হয় এইটো
মানে ভাবিব ভাবিলে মানে এনেকুৱা লাগে যেন মাই মহিলাবলাক কতো সুৰক্ষিতই নহয় জানানে সৰু সৰু ছোৱালী বিলাকো সুৰক্ষিত নহয়।
হয় হয় কিছুমানে কয় যে ছোৱালী বোৰে ভাল ভাল কাপোৰ নিপিন্ধে মানে এনেকুৱাই ক কিন্তু সৰু ছোৱালী এজনীৰ কি ভুল থাকে ন হয়নে নহয় সেইটো মানে কাপোৰৰ লগত কোনো কথা নাই।
মানুহৰ এইটো মনৰ অ দৃষ্টিভংগী কথা এই যোনজনী ছোৱালী আহি গইছে তাইতো চোৰণিও লৈ থাকে দুপাত তাটা থাপেহি ছোৱালীজনীক বেয়া কৰিছে মুছলমান ইয়াৰ ছোৱালী হয়
মানে
এই যে তিনি বছৰীয়া ছোৱালীজনী সিজনীয়ে কি বেয়া কাপোৰ পিন্ধিছিলে?
তাকেতো অ ইমানে তোমাৰ ধৰ্ষণৰ ঘটনা বিভিন্ন কাৰণত সংঘটিত মানে হয় কিছু হয় দিয়াচোন এতিয়া নাৰীৰ। যিবোৰ নাৰীৰ প্ৰতি মানে অসন্মানজনক মনোভাৱ থাকে বহুতৰ আৰু লিংগ বৈষম্য বা তোমাৰ নৈশিক মূল্য়বোধৰ অ অৱক্ষয় আইনৰ প্ৰতি ভয়ৰ অভাৱ আৰু তোমাৰ মাদক শক্তি অশিক্ষা আৰু সামাজিক অসচেতনতা মানে এনেকুৱা মানে অপৰাধৰ বৃদ্ধি কৰে আৰু মানে কিন্তু মানে যিকোনো ক্ষেত্ৰতে এই অপৰাধ সম্পূৰ্ণ দায়িত্ব অপৰাধীৰ মানে ভুক্তভোগী নহয় আৰু মানে তোমাৰ ঘৰ্ষণৰ ফলত উম ধৰ্ষণৰ ফলত মানে ভুক্তভোগীয়ে শাৰীৰিক আঘাতৰ লগতে। গভীৰ মানে মানসিক যন্ত্ৰণা ভয় তাৰপিছত হতশ আৰু সামাজিক সমসাৰ সন্মুখীন হয় ন কিমান মানে কিছুমানেতটো আত্মহত্যা কৰি দিয়ে ন এইবোৰ মানে সহজ্ৰ কৰিব নোৱাৰি অ
বাৰু ল'ৰা ঘৰৰ ঘৰৰ গোটেইখিনি মানুহে বহুত এয়া হৈ যায় ন মানে কি আৰু মানসিক ৰোগ মানে কি আৰু নিজে কিমান অশান্তি পায়তটো আৰু
উম
কো ক'ব নোৱাৰে আৰু ভাষাৰে
উম তাকে টোৰ এই মানে ল'ৰা মানে ভালদৰে তোমাৰ নাৰী আৰু শিশুৰ প্ৰতি সন্মানৰ শিক্ষা। শিক্ষাটো বহুত ভালদৰে দিব লাগে আৰু তোমাৰ যিটো লিংগ সমত আৰু মানৱ অধিকাৰৰ বিষয়ে যিটো সচেতনতা এইটো বৃদ্ধি কৰিব লাগে আৰু আৰু তোমাৰ আইনৰ কঠোৰ আৰু দ্ৰু বিচাৰ নিশ্চিত কৰিব লাগে আৰু হয় নে নহয়
হয় হয় হয়
অ শিশু আৰু কিশোৰ কি কৰি মানে বি ব্যয়ক্তিগত সুৰক্ষা আৰু সুৰ শিক্ষিত আচৰণৰ বিষয়ে ভালদৰে শিক্ষা এটা দিব লাগে আৰু কিছুমানতো ভুক্তভোগীকে দোষাৰোপ কৰি দিয়ে বাপৰে উম্।
তোমাৰ টাৱাৰৰ বহুত সমস্যা হৈ আছে অ' মানে অলপ বাহিৰত ওলাই আহাচোন।
মই মানে, দেয়া দেয়া এতিয়া শুনিছা, বাহিৰতে আহিছো ৰবা হেল্ল'
অ' অ' শুনিছো শুনিছো এতিয়া অ'
উম্ এতিয়া কোৱা তাৰমানে কি আৰু
আৰু তোমাৰ ওঠৰ উ কোৱা কোৱা
কি জানানে ছোৱালী বিলাকক মানে এনেকুৱা এটা শিক্ষা দিব লাগে, যাতে সিহঁতক কোনোবা বেয়া দৃষ্টিৰে চালে লগে লগে উত্তৰ এটা দিব পাৰা এনেকুৱা এটা মানে গাত মানে শক্তি থাকিব লাগে চব গোটেই ছোৱালী সৰু ল'ৰা সৰু ছোৱালী বুলি কোৱা নাই, ডাঙৰ সৰু কোনো চবকে শিক্ষা দিব লাগে কি যাতে কোনো সিহঁতক বেয়া চকুৰে চাব নোৱাৰে। আজিকালি টো শিক্ষা দিয়ে আছে। ন গুড টাচ বেড টাচ এইটোতো কৰিয়ে আছে ন, শিকাই আছে।
অ হয় হয় এইটো হয় স্কুলৰ পৰা কৰে। হয়তটো অ' ছোৱালী বিলাকক কো অ', উম্ উম্ এইটো মানে বহুত ভাল এটা পদক্ষেপ লৈছে। উম এইটো বহুত এটা ভাল পদক্ষেপ লৈছে কিন্তু স্কুলবোৰত শিক্ষক বোৰে এইটো ভাল মানে এটা মানে শিকাইছে, শিক্ষা এটা দিছে।
তেতিয়া গম পাব এইজন মানুহ ভাল বা এজন মানুহ বেয়া তেতিয়া সিহঁতে চুতেই গম পাব। পাৰিব পাৰে হয়নে।
উম আ অ' আৰু ধৰক ভয়মুক্ত সমাজ এখন গঢ়ি তোলাটো কেৱল চৰকাৰ বা আৰক্ষীয়ে দায়িত্ব নহয়। ই আমাৰ সকলোৰে দায়িত্ব। পৰিয়াল, বিদ্যালয়। আৰু সমাজ আৰু আইনী ব্যৱস্থা একেলগে কাম কৰিলে নাৰী আৰু শিশুৰ বাবে মানে অধিক সুৰক্ষিত সমাজ গঢ়ি তোলাতোটো সম্ভৱ তেতিয়া আৰু তোমাৰ সচেতনতা শি শিক্ষা নৈতিক, মূল্যবোধ আৰু আইনৰ শাসনে এই মানে জঘন্য অপৰাধ মানে কমাব মানে কম কৰাত মুখ্য ভূমিকা পালন কৰিব পাৰে আৰু।
পাৰে পাৰে মানে, কি আৰু সকলোৱে নিজৰ নিজৰ খিনি দেখাব লাগে আৰু ন কোনোবাই যদি বেয়া কাম কৰিছে লগে লগে আৰু কোনোবা এজনো ৰৈ থাকিব নালাগিব বা তেওঁ নিজে আগবাঢ়ি যাবিলাক কিয় এইটো কৰিবা সেনেকে কি হয়, কিয় চাইছা বা এনেকে কি কৈছা।
এটা অ' এতিয়া যদি পুৰা ভাল এনেকুৱা যিবোৰ মানে তোমাৰ এই দুখী থাকে ন, সেইবোৰক যদি ভালদৰে এটা কঠোৰ শাস্তি দিয়ে। তোমাৰ হয়নে নহয় এতি কিহে প খাব এইবোৰ কমিব।
এ দিছে চোন কিছুমানকো ফাঁচিয়ে দিছে ন, ই মানুহ বিলাক ইমানেই জঘন্ন।
তাকেই টো মানে ছোৱালী বিলাক মানে কতো সুৰক্ষিত নহয় মানে, এনেকুৱা এখন মানে তোমাৰ আহ মানে, তোমাৰ দেশ এখন হব লাগে। য'ত মানে, মানে ছোৱালী তোমাৰ ৰাত তিনিটা বাজিলেও তাৰমানে ভাল, মানে একো নি নিঃ সংখ্যে মানে তোমাৰ ওলাই আহিব পাৰে হয় নে নহয়, একো চিন্তা নকৰাকৈ আৰু। এতিয়া ল'ৰা এজনে যেনেকৈ য'ত যাব বুলি, যাওঁ বুলি যাব পাৰে। সময় চাব নালাগে হয় নহয় তেনেকে ছোৱালীৰ ক্ষেত্ৰতো মানে হ'ব লাগে মানে যেতিয়াই মন যায় তেতিয়া ওলাই যাব পাৰে আৰু সেই বস্তু খিনি মানে দিব লাগে আৰু ছোৱালী এজনী
সেইটো আৰু কোনে দিব চৰকাৰে দিব লাগিব নে নিজে দিব নিজে কৰিব লাগিব সেইটো তেওঁ ছোৱালীজনীৰ ওপৰতো দি হে কৰিব মানে ছোৱালীজনীও অলপমান সাহসী হ'ব লাগিব মানে মানুহক ভয় কৰিব নালাগিব তাই মানে ধৰা কোনোবাই কিবা কৰিছে তুমি উত্তৰ দিব লাগিব নহ'লে ওচৰ ওচৰ চুবুৰীয়াক মাতিব লাগিব হুলস্থুৰ কৰি দিব লাগিব হয়নে।
হয় হয় হয় উম উম উম
সেনেকুৱা কৰিলেহে। অ মানে কি আৰু ধৰা দেখা নাই নেকি আজিকালি সৰু ছোৱালী বিলাকক কেনেকে স্কুলতে আনিব। মানে এ ৰাস্তাতে ধৰা সত ঘৰৰ পৰাই নিয়ে। টানি দাঙি লৈ যায় নে কি যে হৈছে নহয়।
হয়। মানে কতো সুৰক্ষা। মানে কিছুমানেতো কিছুমান ছোৱালীটো ঘৰতো নিজৰ ঘৰতো। সুৰক্ষা নহয় মানে সুৰক্ষিত নহয়। অ কিছুমান তোমাৰ ঘৰৰ মানুহেও মানে ইমান মানে বেয়া দৃষ্টি থাকে ন।
দেউতাক বিলাকো বহুত অভদ্ৰ দেউতাক থাকে দেই। চবৰে কথা কোৱা নাই কিছুমানৰ কথা কৈছো। কিছুমান দেখিছা নে নাই শুনিছানে তুমি। বাতৰি কাকততো দি থাকেচোন নিজৰ দেউতাকে নিজৰ ছোৱালীজনীক হেৰি কৰে।
তাকেতো এইবোৰ মানে মানে শুনিব নোৱাৰি আৰু বাপৰে বাপ ইমান মানে। বেয়া হৈ গৈছে।
দেউতাটো হ'ল কি এনেকুৱা এটা ব্যক্তি যেন মানে এ পৃথিৱীৰ অন্যতম ন সা মানে শিক্ষক বা দেউতা মা সেয়া আৰু হয়নে মাক যেনেকোৱাকে ভাল পায় দেউতাককো ভাল পায় সেই দেউতা জনে যদি তাক মানে। বিশ্বাস দিব নোৱাৰে বাকী কাক বিশ্বাস কৰিব। ম মই প্ৰত্যেকজন দেউতাকৰ কথা কোৱা নাই দেই এইটো আৰু কিছুমান আছে আছে ন এনেকুৱা।
হয় হয় হয় আ বাকী। শুনিছো শুনিছো এইবোৰ আৰু কিমান কবা তুমি এইবোৰ আৰু যিমান কৈ থাকিলেও শেষে নহব। গতিকে চৰকাৰে ভালদৰে এটা ভাল ব্যৱস্থা লব লাগে আৰু
এই ছোৱালীজনীয়ে বোলো কিমান কষ্ট পাইছে ত ভাবাচোন তুমি। ইমানে কষ্ট পাইছে তাই মানে তাই ভুলবকি আছে মানে মুখে তাই কি বকিছে তাই জানিব মা
নৰ হাত মানে তাই যুদ্ধ কৰি আছে। ছোৱালীজনী লে
তাকেইতো আৰু কি কবা আৰু বাকী তোমাৰ অ তাকেতো সেইবোৰ কিমান কবা আৰু বাকী তোমাৰ আ এ মানে গৰম কেনেকুৱা পৰিছে ন বাপৰে।
ৰা কৈ চাই গৰম কালি যোৱা যোৱাকালি ৰাতিত বৰষুণ দিছে তো তাত গৈছিলো।
অঁ', বৰষুণ দিছে অলপ অঁ। মইও গৈছিলো ৰ'বা তোমাৰ গুৱাহাটী গৈছিলো মইও কালি, বহুত মই- থকালৈকে বৰষুণ নাছিল বাৰু। গুৱাহাটীত- তা'তে দিয়ে গৈছে। বাকী তুম তুমি, তুমি আপ মানে উজনি অসম গৈ পাইছা নে নাই?
ক'ত গৈ পাইছো, কি কৈছা?
উজনি অসম।
উজনিলে, উজনিৰ ফালে এ' এবাৰে গৈছিলো বহুত দিন হ'ল যোৱা। লখিমপুৰত গৈছিলো আৰু ভাল লাগে। উমঁ-উমঁ ভাল লাগে গৈ পেলাই।
আচ্ছা-আচ্ছা। ত' কিয় গৈছিলা পিছে, কাৰ লগত গৈছিলা?
এইয়া মানে কি আৰু উম' সেয়া আৰু চা- কৰি আছিল তা'ত, তা'ত তেতিয়া গৈছিলোঁ।
অহ', - আচ্ছা-আচ্ছা হয় নেকি।
তা'তে তেওঁৰ কিবা অফিচৰ কামত যোৱা গৈছিল আৰু।
অ', - আচ্ছা-আচ্ছা-আচ্ছা।
তুমি গৈ পাইছা?
মইতো ক'তো হৈ পোৱা নাই ৰ'বা, মইতো একো ফুৰাই নাই কব গ'লে। মই এদি এবাৰ মোৰ- তোমাৰ, মোৰ ফুৰাব লগা মানুহে নাই ৰ'বা।
অ', বিচাৰা এজন ভাল মানুহ এজন বিচাৰ। তমি ঘুৰা-ফুৰা কৰা অলপমান থাকা কি আৰু। মানে মানুহৰ জীৱনটো থাকক সেইটো মানে-
হয়-হয়, মোৰ তাৰ মানে তোমাৰ সেইত যাব ভনেশ্বৰ পৰা মোৰ। যোৰহাট যাব মনাইছে, যোৰহাটত তোমাৰ এইটো কি কয়- এই তোমাৰ সেই আছে ন' চাহ-বাগান আছে ন' বহুত।
চাহ-বাগানেই, চাহ-বাগান বাৰু এইফালে থাকেই বহুত আছে। অলপ-অলপ- লখিমপুৰত গ'লেও পাই চাহ বাগান পাই। ভাল লাগে তেতিয়া, মই চাহ-বাগানত নামি পোৱা নাই খালি দূৰৰ পৰাই দেখিছো।
অ' কিয়? তা'তে তো কিমান মানুহে গৈ ফটো উঠে ভাল লাগে চোন, তুমি কিয় নানামিলা?
মানে- গাড়ীৰ পৰাইহে দেখিলো নামিব মেলে কাৰণ সেইখিনিত নামিব নালাগে যে অলপ দূৰত নামিব লাগে।
অহ', - আচ্ছা-আচ্ছা।
বাগানত আমাৰ নো নহ'লে আৰু
আমাৰতো অসমেই মানে। তাকেতো, আমাৰ অসমটোৱে মানে এইবাবেই বি- বখ্যাত ন' মানে তোমাৰ চাহৰ বাবে চাহ। অ' অসমৰ তোমাৰ